কি কৰি এয়া এইয়া বহিয়া চৰি নি নি কি কৰি আছা উম
এনেই আছো
আহ ভালে আছে সেই কি খেতি পথাৰ
খেতি পথাৰ ৰুয় আছো
অ তোমাৰ লৈছে
এ অকমান ৰুলো
অ হেৰিহে চাগে চেক কৰাই দিলে
ট্ৰেক্টৰে দিলে অ, আৰু গৰু গাই নাই নহয় আজিকালি ট্ৰেক্টৰে দিয়াহে।
আজিকালি পথাৰত গৰু গুৰু গুৰ শব্দ নুশুন ট্ৰেক্টৰতে শব্দ পাৰতিলা শব্দহে শুনিবি আৰু।
ভুহুৱনিী শব্দ।
অ, গৰু মটৰ গোন্ধ নাই। গোবৰৰ মটৰ হেৰিয়ৰ ট্ৰেক্টৰ পেট্ৰলৰ তেলৰ গোন্ধে পাবি।
ঘৰ কেনেকুৱা?
বতৰটো আজি ভালো পথাৰলৈ যোৱা বতৰ আৰু ইমান ধুনীয়া।
অ, আজি কেনিবা ৰুইছিলেগে?
হা?
আজি কৰ'ৰবাত ৰুইছিলেগ?
এই আমাৰ ওচৰ বোৱাৰী এজনী ঘৰ হেৰিয়ত ৰুইছিলোগে।
আহ,
অ দুৰণি পথাৰ হেঁতৰ তাই ল'ৰাটো অকমানি মই বোলো হেৰি এ অকমান ৰুই দিওঁগে।
অ, ভালেই কৰিলে আজিকালি অকমান সহায় কৰিলেহে সহায় কৰি দিয়ে আগত নাইকিয়াই হৈ হৈছে আৰু কাৰোবাক ঘত ক়াই
হাজিৰা হাজিৰা লগোৱাতকে হাজিৰা দিবলৈ যোৱাতক আকৌ নিজে কৰিবলৈ যোৱাতকে সেই অথালি পথালিকে তেনেকে ইজনী সিজনীক মাৰি দিলে বহুত তট।
আমাৰ ইয়াতো তেনেকুৱা ইজনীয়ে সিজনীয়ে চকে সহায় কৰি দিয়ে।
আমাৰো সেই জাজী ঘৰ এডৰ আৰু ৰৰুদিয়াই নাই চেল খাই আছে জানো কেতিয়া কি কৰে আৰু।
তাকে আমাৰ উলিয়াইে থৈছে এতিয়া আমাৰ এক তাৰিখ মানৰ পৰা বোকা দিম বুলি কৈছে।
অ, ভালে আছে ইহঁতেৰ এই বাকী বিলাকৰ দূৰণ বিলাক আদায় হোৱাৰ পিছত
উম,
খোৱা ফোৱা মাৰি দিলে একদম লগৰ লগত
থাকেহে এতিয়া মানুহজন আহিলেহে হ'ব। হেৰি আকৌ দূৰণীত থাকে যে। আহিবলৈও হোৱা নাই এক কঠীয়া চঠিয় আকৌ মানুহ লগ কালো দিগদাৰ কঠীয়াা তুলিবলৈ মানুহ লাগে ময়ো নোৱাৰো তেনেকে ইমান তুলিব।
আমিও এইফালে কঠীয়া চঠীয়া তোলো পইচালে তোলালে তুলিব পাৰো। উম, ফ্ৰীতে তুলিব নোৱাৰো আৰু।
অ, পইচালৈ তোলাই?
টোনো টোন মানুহ চানুহ লৈ গৈ পেলি আমি লগে ভাগে তুলি থৈ আহিব পাৰোঁ।
অ, তাকেহে। আহিবচোন আমাৰ ফালেকে তেতিয়াহলে কঠীয়া তুলিব লাগে মোৰ ই কঠীয়াত ওলাই মানুহ না মই ইমান তুলিব
ধেৰ মানুহ আৰু। ক'লেই হ'ল আৰু পইচাহে মেইন আৰু।
তাকেহে। আমাৰ এইফালে মানুহে নাই, বাবাও পোৱা হয়। আহিছে আৰু পঠিয়ীয়া খুলিব নোৱাৰে বয়সো তাৰ পিছতে সেইকাৰণে এতিয়া ময়ো তেনেকে নোৱাৰো।
অ, অতজনী মানুহ ককা কঠীয়া কেইডাল তুলি খাব নোৱাৰানে?
কঠিয়াহে তুলিব নোৱাৰো অ, ৰোৱা দোৱা চব কৰিব পাৰো।
অ,
কি কৰিবা মানুহজনী গাত বলৰহে কথা গাত বলেই নাই। কঠীয়া তুলিবলে।
ক'তা খোৱ গীটা দেখোন ঠিকে আছে।
তাকেহে খোৱা বোৱা পৰ্বতটো ঠিকেই কঢ়িয়াই বাৰু। কিন্তু কঁকালৰ জোৰতটো কম
অ', সেই মানে ফেক্টৰী মানে চাপ চপ্লাইতটো কম হয় চাগে
খালেও মানে সৰিয়লে নাযায়
নেযায় কি কিবা ডাইৰেক্ট হেৰিবলেহে যায় আৰু
অ', অ', সেইটো কথা।
উম উ তাৰপৰা বাট বাকী তাঁতৰ তাঁত ফুত বিলাক এদাই হৈছে। চাগেনে নে বই কি
বৈ আছো এ তাৰে বাহি ওলালো অসুবিধা আজি চাৰিদিন মান তাত যা ভৰিয়ে আছে চোৱাই নাই তাত
অ', কে কে খান কে খানু ওলালে
চাৰিখন ওলালে আও।
অ'।
আৰু চাৰিখন গোটেই পাতে আছে কেতিয়ানো বো জানো পথালৈ গ'লে বুবলৈ মন নাযায় অ', ইমান ভাগৰ লাগে ঘৰ কাম কৰিবহি লাগে। ইটো সিটো খুৱাই বোৱাই ধুই পখালি আজৰি হোৱালে। তাৰপিছত অকমান শুবলৈও মন যায়।
সেইটোৱে চাৰিখন যে ওলালে সেইটোৱে তত আৰু
অ', সেই যিঘৰ মানুহক ব'বলৈ দিছে সেই চাৰিখন জমা দিয়াৰ পিছত আৰু অকমান নিজৰ কেইখন যেতিয়া বৈ তেতিয়াও বৈ থাকিম আৰু। গৰমো যিটো আহ।
সেয়া দিয়া হ'ল নে কি?
দিয়া নাই দিম হে।
অ', অ'।
দুখন দিলো দুখন নিবলৈ অহাই নাই।
অ'।
তাকেহে মোৰ এই কাষৰ ঘৰ বিয়া দিয়া ছোৱালীজনীয়েও বিচাৰিছিলে।
অ'।
কৈছিলে সেই কেতিয়া নিম মই বোলো ভাদমহিয়ালৈকে গৰম আছে নহয় দিম আৰু। তাৰ মাজত সেইদিনা ওলালে আজি নিবলে লাগে। মানুহো পাই আকৌ এইটো সিটো দি থাকে নহয়। তাইক তেনেকে দামটো কচি ল'ব নোৱাৰো হলেও কিবা এটা দিব চাগে আৰু কি দিব ক'ব নোৱাৰো আৰু।
অহ সেইটো। চবৰে পায় চব দাম ল'ব নোৱাৰি।
অ', ল'ব নোৱাৰি নহয় তাইও আকৌ দি থাকে গছালি গলেও কিবা এটা নহয়। কিবা এটা দি পঠিয়াই।
এ দিয়ে দিয়ে।
উম, সেইকাৰণে আকৌ যাম কৰছি পইচা একেইহে তাকি কিনা বস্তুৱয়ে দিয়ে।
সেইটোয়েতো আৰু সিহঁতে গলে মানে বা থাকিলে মানে একদম সেই কুই নাথাকে আৰু
অ', পেৰি নাথাকে আৰু ইমান হেৰি কৰি থকাটো দিয়ে আৰু।
অ', নথাকাতে নাই আৰু।
নিদো বুলিও ক'ব নোৱাৰোঁ।
উম, সেইটোয়ে।
তাই হেৰি অ', আহি বিয়া হৈ আহিয়ে পালো যে তাই কিবা নিজৰ ছোৱালী কতেই লাগে।
উম, উম সিহঁতৰ ভনীয়েক জনী উম উম মোৰ ইমান ভাল নালাগে আজিকালি তাইতকে কম ভাল লাগে।
অ', তাইক মোৰ বেছি মৰম লাগে হে বাই ভনী দুজনী কিন্তু তাই কেইলে জানো যদিও গ'ল কিবা নিজৰ ছোৱালী কথ
আৰু ইমান বেছি, ঘৰখন চম্ভালিব পাৰে ন।
উম, পাকতে চৱা নিজৰ পৰো নাই আৰু চব ধ্বংসি যাব পাৰে। এলাহ নাই অ তাই। আহিলেও বা পৰ কিবা কিবি সেইবোৰ নাভাবে।
অ', সেই বস্তুটো তাই নাই আৰু এলাহ নাই বাকী এই
বাগৰ সেইবোৰ নাইও, আহিলোও মাকৰ ঘাললে আহিলো দেখো এক চছেকেণ্ড নৰয়।
নাইটো গতাৰপৰা ছোৱালীহঁতে পঢ়িছে নাই ল'ৰা ছোৱালী কেইটা নিজ
ছোৱালী পঢ়ি আছে, লোৱা পঢ়ি লোৱা আৰু টিউশন চিচন দিছো সি হ'ল। আগতকে অকমান বেয়াই হৈছে পঢ়া পঢ়িব ম নক
টেবুল চকীযোৰ হে হেৰি এই খিৰিকী কাষত দি দিলো গদেজৰ কাষ তে পঢ়িব লাগিব বুলি মানে ৰাতিপুৱা পা তিনিবাৰ মান পঢ়ি চাগে মানে টেবুল চকী লৈ পেলাই।
অ' লোৱানো এইবাৰ কিহত।
এই স্কুলত দিয়াই নাই, কিয় চকী দুখন মানে টেবুল খনে চকী খনে চকী দুখন টেবুল এখন আছে। যে বোলে ইয়াত তো পঢ়া কটেবুল বুলি বগৈ পেলনে বহি সেইখিনি চিজিলিকৈ দি লোৱা জেগাকখন এটা আৰু।
অ' এ প্ৰথমতে খুব পঢ়িব। প্ৰথমতে আমাৰ টেবুল এখন আনি দিলো আৰু পঢ়িবলে তোমাৰ মাৰ ৰা পুৱা গধূলি টেবুলৰ কাষলৈ বেলেগক যাবলেই নেকি ইমান কাজিয়া, চুবলৈ নিদিয়া টেবুলটো। কি চিজিল, এতিয়া যিমানে পঢ়াত তাত পৰিছে। টেবুলৰ কাষলে, খেদি ফুৰিব লাগে।
দহ দিন মান যাব
উম, দহ দিন মান যাব, তাপা খোৱা বোৱা কিহে কৰিলে
তাৰ পিছত আৰু হল আৰু।
খোৱা বোৱা কৰিলে নে কি?
খোৱা বোৱা আগবেলাতে কৰিলো নহয়, সেয়া পাছবেলা নকৰিলো, এই পাছবেলা সি কঁঠাল গুটি কেইটামান নিমখতে শুকানে, শুকানে, ভাজি, বাপেকে মই হে তেনেকে খালো।
অ'।
বহি, বহি, দুইটাই তাৰ পা সেই চাহ খালো আহ, একো খোৱা নাই এই মাতি ৰুবলৈ গৈছিলো যে, সিহঁতৰ তাৰ পৰা আহি গা পা ধুই মেলি ভাত বনোৱালে মোৰ নটা চাৰে নটামান বজাত, ভাত বনাবলৈ গৈছো হে দেৰিকে খাইছো তাৰপৰা। ৰঙালাও আলু গুটিয়ে ভাজিলো আৰু, বোৱাৰী এজনীয়ে দিলে ৰঙালাউ আছিল।
অ' তাকেহে।
এতিয়া ফোন কৰি আছে, আহক চাহ খাওঁ আহক চাহ খাওঁ।
অ' ওচৰেৰে নে কি?
ওচৰৰ ওচৰৰ বোৱাৰী জনী।
অ' ভাল। সেইবোৰ চান্স থাকিলে ভাল আজিকালি মানুহবোৰ নেযায় যে।
তাকেহে কৈছোঁ, হেৰি মাতি ৰুবলৈ গ'লোঁ। এ কাষৰ ঘৰত, যি ঘৰত গৈছিলো তাৰ কাষৰ ঘৰ মানুহ বোলে আজি দেখা দেখিয়ে নাই, বোলে হেৰি মতাও নাই ভাল হেৰি বোলে এনেকৈ কৈছে।
অ'।
দেখা পোৱাই নে, লগেই পোৱা নাই বোলে কালি হে মানে। কিবা এটা কথাত আমাৰ ওলালে, আমি বিলাকে ৰুবলৈ গৈছো নে, ৰুই দিলো নে বুলি। তাৰপা হেৰি তাৰ পা বোলে আজি যাব বুলি কলে আজি যাব। আমাৰ মোকে নেও কোনো নুৰুগে যদি ৰোৱনী মোকে নে বুলি ক'লে। তাৰপা কৈছে আজি আমাৰ ডিপাৰ্টমেন্ট যাব নহয় আপুনি জানো আমাৰ ডিপাৰ্টমেন্টৰ লগত মিলিব এনেকে বুলি ক'লে।
অ'।
তাৰপা হেৰি সেইকাৰণে বেয়াই পালে নে কি ন বোলে আজি বোলে মোৰফালে দেখা দেখিয়ে নাই বোলে।
এই বৌ নিজৰ বিলাক সদায় পেট কুলিয়ে। তেনেকুৱাই।
এ তাৰমানে কি নিজৰবিলাকে ভাবে কি তোক মাৰি মই খাওঁ।
উম, প্ৰতিটো ক্ষেত্ৰতে দ মাই দমন কৰি থাকিবলৈ বিচাৰে।
দমন দমন কৰি পেলাই যদি তুমি দমন নীতিত যদি তাকে দমনত যদি থকা নহয় সিহঁতক মোৰ সমতে উঠা বঢ়া কৰি তেতিয়া চিজিল।
উম। সেইটোয়ে আনন্দ মন্দিল বুলি ঘূৰি পৰিলেই দিগদাৰ।
উম। মই আকৌ ভয় আমি একৌ ভয় নকৰওঁ মই নিজৰ মতেহে চলিম।
ময়ো আজিকালি এইবিলাক নভবা হৈছোঁ।
উম, আৰু হেৰি মই একো মই নাভাবোৱ কোনোবা কাৰোবা লগত উম, মোৰ এইবোৰ মাইণ্ডলে নাহে মুঠতে নিজে
যিটো কৰিছো খাইছো মানুহটোৱে যদি হাক দিছে কিবা এটা সেইটো নকৰিছো আৰু তাৰ বাদে মই কাৰো কথাই নুশুনো।
তাকে হে মানুহজন ঠিকে আছে?
হম?
মানুহজন ঠিকে আছে?
আছে আছে এইখিনিতে পৰি আছিলে এতিয়া জানো ক'লে গ'লগে।
অ'।
তেওঁক কৈছিলো হেৰি মই ইমান পকৰি খাবলৈ মন গৈছো চাটনি লগত। তাৰপিছত মোৰ টিকা তোকে কাটি পেলাই নি পেলাই বনাই পেলাই খা বুলি কৈছে।
অ', খালে?
টিকা খাম নেকি?
হা?
টিকা তোকে কাটি নি পেলাই বনাই পেলাই খাবলৈহে কৈছে।
অ', হয় নি অ' তেনেকুৱা হে নেকি মানুহজন।
এনেকুৱা পৰ্যায় পাইছেগে আৰু এতিয়া টিকা কাটি খাবলগীয়া হ যে নেকি ঠিক নাই।
ঠিক নাই।
খাৰলি চাৰলি বনাই চা যদি দিবা আৰু।
হা?
খাৰলি চাৰলি বনাই চা যদি দিবা।
অ', তাকেহে খাৰলি বনাম বুলি ভাবিহে আছো বনোৱা নাই।
সৰিয়হ আধা কেজি হ'লেও আনিবলৈ কৈছিলো বজাৰলৈ গৈ পেলাই নগ'লে নহয়।
অ'।
ঠিক আছে তেতিয়া দিয়া খাৰলি বনালে দিবা।
তাকেহে গৰম বন্ধ দিলে নহয় ল'ৰা স্কুললৈ পঠিওৱাই নাই নহয় আহিব আৰু।
অ', অ', হ'ব হ'ব।
তাকেহে উম।